অঁ, শুনিছানে! অঁ, আপোনি জানে! হেল্ল' অ ম, শুনি আছো অঁ মই শুনি আছো! তুমি অঁ হেল্ল',
মই আপোনাৰ মাত শুনাই নাই,
এতিয়া শুনিছানে, অঁ, এতিয়া শুনিছা নে?
হেল্ল'
অঁ এতিয়া শুনিছা নে?
অঁ, এতিয়া শুনিছো শুনিছো অঁ,
অঁ, এ এই পথাৰ পৰা আহি পেলাই এই অকমান বহিছো হি, ভাত পানী খায়,
অঁ, অঁ, মই এয়া ময়ো? ভাতকেইটা খাই আমাৰ ঘৰতটো ইমানেই গৰম নহয়, কিবাতা জুইহে জ্বলাইছিলে তাপা এই, আমাৰ ডাঙৰ দাহতৰ দোকানৰ সন্মুখতে বহি আছিলো! উম, মা মই যাম গ!
অঁ,
অঁ, অঁ তাপা হেৰি এইটো কি লৰা ছোৱালী কেইটা কত গ'ল!
ল'ৰা ছোৱালী ল'ৰা এই ও, ওচৰৰ মানুহে ল'ৰাই ওচৰৰ মানুহে এঘৰলে গৈছে আৰু ছোৱালী আছে, অঁ
অঁ অঁ, মাহঁত? এইজনী ছোৱালী আমাৰ ছোৱালী মোমায়েকৰ ঘৰ ছোৱালী হৈজনী, আকৌ মোমায়েকৰ লৰাটো। ছাঁহতে কিবা কিবি খেলি আছে। আমাৰ এই ইয়াত ভাল অঁ ৰা স্তাটো ইমান ধুনীয়াকে ছাঁ পৰি আছে গোটেই, মানুহবোৰ ছাঁতে বহি বহি থাকিবলৈ ভাল হৈছে।
আমাৰ ইয়াত ইমান হেৰি বেছি ছাঁ গছ নাই আক' আমাৰ
অঁ, ৰা স্তাত বহিবলৈ মেলিবলৈ। আমাৰ ইয়াত আকৌ সেইখন ভাল বাৰু অঁ তাৰপৰা হেৰি কি এইটো কি মাহঁত ক'লে গ'ল?
মাহঁত হেৰিয়ালৈ গ'ল, এই উমমম আমাৰ ওচৰৰ মানুহ এঘৰত আজি সকাম।
অঁ অ' অ'। অ' অ', অ' মায়ে দেউতা দুইজন গ'ল?
দুইজন গল অঁ তালৈ, তাৰপৰা মই ছোৱালীয়ে আছো, বাপেক আকৌ ট্ৰেক্টৰ লৈ পেলাই কিবা হেৰিয়ালৈ গৈছিল শিল বালি ভাড়া মাৰিবলৈ গৈছে।
অঁহ অঁহ অঁহ তাৰপৰা কি আপুনি হেৰি ৰাতিপুৱাই উম অসুবিধা নে কিনো?
অঁ, ৰাতিপুৱা অসুবিধা তাৰপিছতে চাহ তাহ খালো খাই পেলাই ছোৱালীক বোলো হেৰি ভাত পানী আৰু কি ক'ৰ' কৰিবি আৰু আমি মাঁ মই বোলো পথাৰলৈহে যাওঁ।
অঁ।
তাৰপৰা লৰালৰিকে যেনিবা ৰলোগে কাৰণে যেনিবা হ'লগে আৰু।
অ।
তাৰপিছত তাতে আকৌ ফাৰ্মতো লাগিব লাগে।
অ অ অ হয়, পোৱালি অহা আজি কেইদিন হ'ল?
পোৱালি অহা আজি দহ দিন হ'ল।
অহহ' ডাঙৰ হৈছে নে?
অঁ হৈছে হৈছে উম দুশ গ্ৰামতকে দুশ গ্ৰামতকে অলপ বেছি হৈছে আৰু।
অ' অ' অ', হেৰি এনে কিমান মান দিছে পোৱালি এইবাৰ?
পোৱালি এইবাৰ পোন্ধৰশ দিছে।
অ' অঁ। অ এই আমাৰ পুখুৰীটো পাৰতে ৰখি আছো নহয় এনেকুৱা ডাঙৰ ডাঙৰ মাছ একদম পুৰা গা জিলিকি জিলিকি আছে নহয়। এইবোৰ পাই হেৰি অঁ জিলি কি গৈছে এ জালখন মাৰি দিলে আকৌ নাহে। এনে আপোনাৰ হেৰি অঁ তেতিয়া নাহে আৰু বৰশী দি দিলেও নাহে। কিন্তু এনেই মানে মাছবোৰ জিলিকি থাকে, এইখিনিতে মাছ এটা ডাঙৰ মাছ এটা জিলিকি আছিলে।
অ এই ৰ'দত মানে হেৰি তলটো জিলিকি যোৱাদি যায় যে, সেইকাৰণে সেই মাছটো জিলিকি গৈছে। তাৰপৰা ছোৱালী ঠিকে আছে ছোৱালী?
অঁ ছোৱালী ঠিকে আছে ঠিকে আছে অঁ। আজি এই আমাৰ হেই মামা ছোৱালী এজনী যে আছিলে
অঁ
অকমান এই আগলৈ আমাৰ মেইন ৰাস্তাৰ ফালে যে।
অ
তালগ এইটো ছোৱালীক এইকেইদিন লৈ যায়হি ইমান অকল ফোনে কৰি আছে
অ
তালৈ যামগে সেইবুলি ভাবিহে আছো অ অ অ হেৰি নহয় খুলিবই অ আৰু ঘৰলে যাবগে হ'ল তাৰপিছত বলো সেই আজিত নাম কালি হেৰি কালিয়ে লৈ যায়হি তাৰপৰা থকা বুলি ইমান দিন দেখা নাই বাপেকে জীয়েকৰ তাই ইয়াত থকা দিন হ'ল যে তাৰাপৰা সেইকাৰণে কালি তাই লৈ আহিবলৈ আহা গলো মোলো কালি নালাগে আনিব নিবলে আহিব ছোৱালী কে হ'লেও লৈ যায়হি মানে অ তাৰপৰা সি অ কি গম পাইছা নাই কালি যে এই আমাৰ ঘৰৰ কাষৰ ঘৰ বৰতা যে বৰ্তা ছোৱালীজনী সেই ইফালে বিয়া দিছে যে তাৰপা তাত বা হতৰ ঘৰলৈ মানে হেৰি এ মাহীয়েকৰ জীয়েক কৰ ছোৱালীজনী গৈছিলে আমাৰ সেইফালে মানে তাৰপিছতে মোমায়েক জীয়েকে মাহীয়েকৰ জীয়েকে গ'ল তালে তাৰ পৰা গ'ল আৰু তাত থাকোতেনে আপোনাৰ হেৰি হ'ল নহয়
কি হ'ল
এইটো কি এ লৰাটোৱে মাহীয়েকৰ জীয়েকে ঘৰতে মনে মনে আহি ইয়াত পাই গ'লহি নহয় খোজ কাঢ়ি কাঢ়ি
অ
তাৰ পৰা খোজ কাঢ়ি কাঢ়ি ইয়াত পালেহি তাৰ পৰা হেৰি অ হয় পেহীয়েকৰ ডাঙৰ পেহীয়েকৰ ঘৰলৈ গৈছিলে মানে
সৰু ছোৱালী নে সৰু ছোৱালী নে
এ সৰু ছোৱালী মানে এই বাৰ ছিক্সত নেকি ফাইভ নে ছিক্স'ত ফাইভত নে ছিক্সত তেনেকুৱাই মানে তাৰপিছতে মানে হেৰি দুইটা মানে এনেই ৰাস্তালে আহো বুলি কৈ পাই মনে মনে আহি ইয়াত পাই গ'লহি নহয় ঘৰত মানে মানুহ দেখ দেখি বিচুতি খাইছে সিহঁতৰ তাত গোটেইখন বিচৰা বিচৰি আমাৰ হেনো
অ
অ আমাৰ হেৰি হ'ল তাডোলত চালেগে তাতো নাই তাৰ পিছতে আহি পেলাই এই আমাৰ চেণ্টাৰ ফালে গ'লগে সেইফালেও নাই আকৌ হেৰি যে পাহাৰৰ চাইডে গ'লগে মানে নাই আৰু গোটেইখন বিচাৰি ফুৰিছে তাৰপৰা ইয়াতো পালেহে ফোন কৰিব ইয়াতো পোৱাহিয়ে নাই আৰু ইমান দূৰ আহোতেওতো সিহঁতক সময় অকন লাগিছে উম অ ইয়াৰ মানুহে গমেই নাপায় ইয়াৰ মানুহে ভবাও নাই সিহঁতেও ইয়ালৈ খবৰ দিয়া নাই ইয়ালৈ আহিছে বুলিনো কেলে ভাবিছে ইমান দূৰ তাৰপিছতে আৰু প্ৰাই হেৰি খোজ কাঢ়ি কাঢ়ি আহি ইয়াত ওলাইছেহি নহয় ইয়াত উ মানে পাহাৰ চাইডৰ পৰা আহি থাকোতেনে ডাঙৰজনী ছোৱালীলৈ হেৰিয়ে ফোন কৰিছে এ মাকে ফোন কৰিছে আৰু বোলে ইহঁত গৈ মামাকৰ ঘৰ পালেগৈ খোজ কাঢ়ি কাঢ়ি
উ। হেৰি ক'ৰ পৰা আহিছিলে, ক'ৰ পৰা আহিছিলে বুলি ক'লা?
এই আমাৰ তাৰ পৰা আহিছিলে। তাৰ পৰা ইয়ালৈকে খোজ কাঢ়ি কাঢ়ি পাই গলহি। কম দূৰ খোজকাঢ়িছে নে বাৰু ইহত।
সঁচা দেই ভাল দূৰ ভৰি হাত যে নিবিষ
বিষায়। হে তাৰ পিছত পাই উ দুইটা হেৰি মই যে ফটো মাৰি আহিছো ফটো মাৰি আহিছোঁ মানে, এই আমাৰ ইয়াৰ পৰা তেওঁ হেৰি এ আমাৰ ইয়াৰ পৰা আকৌ আগলে দোকান অলপ আছে। সেইফালৰ পৰা খোজ কাঢ়ি কাঢ়ি আহি আছে। হেৰি মোমাই ল'ৰাটোৱে চাইকেল লৈছে, ইহঁত দুটা ছোৱালীজনীয়ে আকৌ আমাৰ তাৰ লৰাটোৱে মানে খোজকাঢ়ি কাঢ়ি আহি আছে। ত মই মই বোলো তহঁত কলে যাওঁ? সিহঁত মানে আকৌ ইয়াৰ পৰা গৈছে দেই। তাৰপা বোলে কলে গৈছিলি? বোলে দোকান হলে মই বোলো তহঁত কাৰ লগত আহিলি? বোলে আমি অকলে শপত তাৰপৰা লগে লগে মই তালৈ ফোন কৰিছো। ইহত গুচি আহিলে বুলি। বোলে অ এনেকুৱা তেনেকুৱা কথা নহয়, গুচি গ'ল আৰু নকবা আৰু সিহত ডাঙৰজনী ছোৱালীয়ে নকবা বোলে, এনেকুৱা তেনেকুৱা কৰিলে বুলিয়ে আপোনাক কথাটোক কলে তাৰ পিছতে মই সেইখিনি পৰা ইমান মটৰ চাইকেলত উঠা মই বোলো দুইতটা মোৰ লগত উঠ। ইমান দূৰ তহঁত খোজকাঢ়ি আহিলি। আকৌ তাৰপা ইয়ালৈ ডেৰ কিলোমিটাৰ খোজকাঢ়ি দোকানলৈ আহিবলৈ কি দৰকাৰ। তাৰপিছতে ইমান মটৰ চাইকেলত উচিবলৈ কলো নুঠিলে নহয়। আকৌ খোজ- কাঢ়ি আহিছে সেইখিনি দূৰ, কি যে পগলা ল'ৰা - ছোৱালী। তাৰ পৰা ৰাতি আহি মাকে বাপেকে মাহীয়েকৰ জীয়েকক ইয়াতে থৈ তাক লৈ গৈ গে ঘৰলে সেইটোক চাগে ভাল দগৰা দিছেগে। দিবই। দিয়ক দিয়ক।
নে আৰুএইবোৰ
কি দৰকাৰ। অ আজিকালিৰ যুগত ৰব কি টেঙৰআমি কৰিছে। বালি দুটাই হেনো দুমুঠি বালি লৈছে হাতত গজাল হেনো লৈ আহিছে সেই কোনোবাই মাতিলে বোলে চকুলে বালি মাৰি দিব। গজালে খুচি দিব।
সেইটো বুধি খেলাই আনিছে দেখিছে নে? টেঙৰ আছে সিহঁতি এনেই অহা নাই। এনেই যোৱা নাই প্ৰটেকশচন লৈ গৈছে।
প্ৰটেকশচন লৈ গৈছে চকুলে বালি মাৰি দিব হেনো, তাৰপা আকৌ হেৰি গজালে হেনো খুচি দিব। মই শুনিয়ে বিচোতিয়াও আৰু দেই এইবোৰ। তহঁতৰ মূৰত এইবোৰ ইমান ক পৰা সোমাইছে এইবোৰ কথা?
অ'।
একদম মানে বিয়া সাংঘাতিক আছে অ'। মাহঁতৰ ভাল ভাল। মা ভাল মানে এনেকুৱা ৰ'দ দিলে মা বৰ কষ্ট হয়। গৰমত। দেতাই এইয়া সেই দোকানৰ ওচৰতে বহি আছে। এনে আপোনাৰ বতৰটো এইকেইদিন ঠাণ্ডা আছিলে ইমান কথা নাই, এই ৰ'দ দিলে অকণমান বৰ কষ্ট পায় আৰু।
অ। তাকে সে আমাৰও ভাল মাটি কেইডৰা ৰুলো দেই।
অ ই নহলে খৰ মাৰিলেই মাৰিব আৰু।
এই মাৰিলেই মাৰিব। আমাৰ এতিয়া সৰু এডৰা আছে আৰু সেইডৰা আবেলি ৰুই দিলেই আজৰি হ'ব আৰু খেতি উঠি যাব। তাৰ পিছত আৰু ফাৰ্মত লাগিব পাৰিম।
সেইটোৱে আৰু যদি এইকেইদিনতে এই দুদিন আকৌ নিদিলা হ'লে আকৌ আৰু ইমান দিন বহি পেলাই মনো নগলহেহঁতে ৰুবলৈ।
অ।
এতিয়া সেইডৰা বোকানে?
অ বোকা বোকা এ মানে দ আউ অ আজি পুৰা এডৰাটো মানে এজন পুখুৰীতহে ৰুইছো এনেকুৱা লাগিছে মানে ইমানেই পানী।
উম উম।
পানী মানে সেইডৰা দহ যে ৰখি গ'ল মানে বেছি উভাৰ পানী হৈ গৈছেগে মানে।
অ অ এই ৰ এতিয়া হেই পানী আছে।
এ নাই নাই পানী আছে আৰু একদম হেৰি নহয় এইডৰাতো ঠাণ্ডা হ'ব ৰুবলৈ বা-বাৰীক
এ চাও পৰিব অকমানতে চাহে পৰিব।
এতিয়া এতিয়া চাহ পৰিলেই সেই ডৰাত
উম উম ভালে হ'ল দিয়া এৰি থৈ গুচি আহিলে।
এ সেইডৰাই এই থৈ আহিলো আৰু আমনিও লাগিছে আৰু তাতে খাই বৈও লংগে
এ আৰু নহয় চাহ পৰিলে পিছত ৰুব আৰু চাহও পৰিব পিছবেলা ৰুবলৈও ভাল হ'ব।
অ ভাল হ'ব
উম।
সিয়ে চাইছোঁ যে চাৰে পাঁচটা বাজিলে। তাৰপা শাৰী নাপালো সোনকালে ভাবিছিলো অ চাৰে পাঁচটাত হৈ গল লৰা লৰিকে চাহ খাল খাই পেলাই গা-পা নুধুলোৱেই গুচি গলো।
উম।
পথাৰলৈ সেনেকে হৈ থাকিব লৰালৰিকে মাত ৰুই থৈ আহো। তাৰপৰা ভাত যেনিবা ছোৱালী টিউচনৰ পৰা আহি
উম।
তাই বনালে ভাত ভাজিও বনালে ভাতো বনালে তাৰপৰা আহি যেনিবা পোৱালে ধুনীয়াকে মটৰ মই কালিয়ে থৈছিলো মটৰত তিয়াই থৈছিলো সেয়া আহতে বাপেও দেখ দিলে নেকি আলু ধুনীয়াকে ঘুগুনি বনালে তাৰ পৰা ভেন্দি কাটি লৈছিলে থাকিলে ভাজিবলে।
অ।
উম উম সহায় কৰিব পাৰিছে। উম।
এ সেইটোও ডাঙৰ
এতিয়া দুজনীয়ে আৰু ৰুলোই দেখি সে এতিয়া নহয় দু জনীয়া ৰুলে কাৰণে সেইখনকে হৈ আহিল উম। বাৰু দিয়ক ঠিক আছে।
অ ঠিক আছে হ'ব দিয়া আহিবা এদিন। দেই।
অ যাম যাম হেৰি এইটোকে আকৌ দেৰিকে ফোন কৰিম বাৰু
অঁ হ'ব কৰিবা
অঁ অঁ হ'ব দিয়ক উম